হেল্ল' অ কি কৰি আছা?
অ মই এনেই বহি আছো, তুমি কি কৰি আছা?
অ মই এনেই বাহিৰত খোজকাঢ়ি আছো অলপ এ আজি বতৰো অলপ ভাল আছে যে বৰষুণ খুন দিয়া নাই সেইকাৰণে।
হয় নেকি? ভাত পানী খালা নে?
ভাত পানী এতিয়া খোৱা নাই, ভাতটো তোমাৰ অলপ দেৰি হে হ'ব আজি খাবলৈ দহ টামান বাজিব আজি মানে আমাৰ এই লকেল মুৰ্গী আনিছে। সেই সেইটোৱে খাম আৰু দেউতাই এতিয়া এই বাচি আছে।
লোকেল মুৰ্গী খাবা নেকি আজি?
অ হয়। তোমালোকে কি খাবা আজি?
লোকেল আমিও লোকেলে খাম আজি।
অ হয় নেকি? ঘৰৰে নে কিনি আনিছা?
অ মোৰ ঘৰৰে হয়।
অ হয় নেকি? আমাৰতো এই কিনি আনিছে দোকানৰ পৰা।
হয় হয় শুনিছেনে?
উম উম শুনিছো।
তাৰপিছে এ আ তোমাৰ তোমাৰ ঘৰত আজি মানে উম্ লোকেল মুৰ্গী খাবা, আমাৰ ঘৰতো লোকেলেই হয় বাৰু।
অ হয় নেকি? আচ্ছা এই তুমি বনাবা নে কোনে বনাব আজি?
নাই নাই মই নবনাও আজি, আমাৰ মানে আ পেহীৰ ল'ৰা আহিছে। সি মানে সি বনাব বনাব আজি।
অ হয় নেকি? পেহীৰ ল'ৰা মানে অ তোমাৰ এই ডাঙৰ মানে ভাইটি হয় নে দাদা হয়?
অ অ মোৰ দাদা হয়, সিহঁতে বাৰু আহিছে সিয়ে বনাব পেহীৰ লৰা।
অ হয় নেকি? অ আলহী আহিছে মানে আজি?
অ সি মানে কুকমেন হয়, তাৰ পিছে তাক খাব মন গৈছে বুলে সেইকাৰণে সি নিজে
অ অ হয়, সেনেকুৱা ভাল লাগে কিন্ কেতিয়াবা আলহী আহিলে আমাৰো ঘৰত মানে ভাল ভাল আৰু কিবা কিবি বনাও। ভাল লাগে এনকুৱা, তোমাক ভাল লাগে নে আলহী আহিলে?
অ এতিয়া নিজে বনাব লাগিলে অলপ এলাহ লাগে যদি আলহী বনাই তেনেহলে ভালে লাগে।
অ হয় সেনেকুৱাতো বহুত ভাল লাগে আৰু আমাৰ ঘৰতো কেতিয়াবা আমাৰ পেহী আহি যায় ন তেতিয়া পেহী আহিলে পেহী নিজে বনাই অ তেওঁ নিজে বনাই বহুত ভাল লাগে আৰু তেওঁৰ হাতৰ মানে মাংস খাই বহুত ভাল লাগে মোক মানে পেহীৰ পৰা মচলা চচলা চচলা দি বনাই মোৰ বহুত ভাল লাগে পেহী হাতৰ মানে চিকেনটো
হয় নেকি কিহৰ লগত বনাই পেহী চাইচ মাংসটো
ত তোমাৰ আলুৰ লগতে বনাই কিন্তু বহুত ভাল হয় আৰু মাংস তোমাৰ এই ব্ৰইলাৰ মাংসই বিৰাট ভালকে বনাই আৰু ব্ৰইলাৰ মাংস মাংস আৰু এই লোকেল মাংসও ভালকে বনাই উম হয় তোমালোকৰ বনাই নে এ পেহী আহিলে হেল্ল হেল্ল হেল্ল
অ শুনিছানে তোমাৰ ভইচটো কেতিয়াবা নাথে আহা নাছিলে অ তাৰ পিছে এতিয়া আহিছে বাৰু কি বোলে তুমি এনে লোকেল মুৰ্গী বেছি ভাল পোৱা এ ব্ৰয়লাৰ মুৰ্গী ভাল পোৱা
মই লোকেল মুৰ্গী ভাল পাওঁ ব্ৰইলাৰ ইমান ভাল নাপাওঁ তুমি
আ মই লোকেলটো ইমান মই লোকেলো ভাল পাওঁ তোমাৰ লোকেলটো তোমাৰ চুপ খাবলে বিৰাট ভাল লাগে আৰু ব্ৰইলাৰটো তোমাৰ নৰ্মেল ব্ৰইলাৰটো আৰু খোৱা যায় বাৰু
উম উম হয় হয়
ব্ৰইলাৰটো তেনেকুৱা
ওম তোমাৰ ব্ৰইলাৰ টো মানে কেনেকোৱা বনাব লাগে জানানে এ তোমাৰ এটা চিকেন খাইছানে তুমি মিঠা মিঠা যে চিকেন হয় যে পিয়াজ চিয়াজ দি বনাই যে তোমাৰ এই কিবা চিকেন কিবা বুলি কয় সেইটো
এইটো তোমাৰ চিকেন এ কি নাম আছিলে চিকেন কি কাৰি নে এনেকুৱা কিবা নাম আছিলে
অ এইটো ভাল হয় কিন্তু তোমাৰ কিবা মিঠাকে থাকে যে তোমাৰ সেইটো চচ চচ দি দি কেনি বনাব সেইটো বহুত ভাল সেইটো বিয়াত গলে খাব পায় আৰু
উম উম উম উম তুমি ঠিকে কলা সেইটো কমকে খোৱা যায় বাৰু
উম ঘৰত মানে কেতিয়াও বনোৱা নাই এনে এবাৰ বনাইছিলে মায়ে তেতিয়া খাইছিলো বহুত ভাল লাগে তোমাৰ চচ চচ দি কিনে বনাব লাগে মঠা মিঠা থাকে
অ অ অ ঠিকে ক'লা তুমি চচ তচ দি বনালে মানে মি মিঠা লাগে হয় ঠিকেই ক'লা তুমি
হয় সেইটো ভাল লাগে আৰু সেনেকোৱা খাই পাইছা নে তুমি
অ মই খাই পাইছো তেনেকুৱা তুমি চিকেন এইটোক বুলি কয় তোমাৰ আ আ তোমাৰ নামটো মনতে পৰা নাই মানে জান
চোৰিয়েন বুলি কয় নেকি
মনঞ্চুৰিয়ান নহয় তোমাৰ
এ কিবা বেলেগে আছিল ময়ো পাহৰি গ'লো তোমাৰ
এই নামটো মনত আছে কিন্তু সেইটো মুখত আহা নাই বাৰু
অ অ হয় হয় মোৰো সেনেকুৱাই হয় দিয়া মই পাহৰি গ'লো এইটো বহুত মানে মনত থাকি কেতিয়াবা এনেকুৱা হৈ যায় ন পতকে মানে মোৰ পাহৰ কিবা কব মানে যেতিয়া লাগে তেতিয়া আৰু মানে পাহৰি যাওঁ সেনেকুৱা হৈ যায়
হয় অ মানে মনত থাকে তোমাৰ মুখত নাহে নামটো উম সেইটোয়ে আৰু তাৰপিছত অ' তুমি ঠিকে কলা। তুমি হাড়দি খাইকে ভাল পোৱা নে?
কি কলা?
অ, চিকেনৰ হাড়দি খাইকে ভাল লাগে নে? মোকতো ভাল লাগে হাড়দি খাইকে।
অ'হয় নেকি? আচ্ছা, চিকেনৰ হাড়দি? অ, খাও। ভালে লাগে। চিকেনৰ হাড়দি খাব নোৱাৰি আৰু বহুতেই থাকে। একো মানে চি উ চুপ বনালে খাব পাৰি। চুপ যে বনাই ম'মৰ চুপ, তেতিয়া গালি গলি যায় ন? তোমাৰ বহুত টাইমৰ পৰা পকি থাকে, সেই সেইকাৰণে। গৰমৰ ভাপৰ কাৰণে গলি যায় যে, সে তেতিয়া। উম, উম।
চুপটো। অ, তোমাৰ হাড়দি যি চুপ বনাই, সেইটো বিৰাট ভাল লাগে। আৰু কামৰি কামিৰি খাবৰ কাৰণে ইমান ভাল লাগে, টেষ্টি লাগে।
উম, হয়। তোমাৰ এই যে তোমাৰ ম'মৰ যে চুপ যে থাকে, সেইটোত যে হাড়দি যে থাকে। তাতে মানে তোমাৰ এই পুৰা চুপটো সোমাই যায় ন! নিমখ চিমখ সোমাই যায়, মছলা সোমাই যায়, বহুত ভাল লাগে এনেকুৱা।
হয়, হয়, তুমি ঠিকে ক'লা। অলপ তাতে মানে অলপ খাৰো দিয়ে চাগে নিচিনা লাগে পুৰা হাড়দি টো পুৰা গলি যায় টো
নহয়, সেইটো তোমাৰ চাগে প্ৰেচাৰ কুকাৰত গলাই লয় নেকি? আগতে নে তোমাৰ কিবা দিয়ে চাগে তাতে, তোমাৰ চৌদাও দিব পাৰে সেইটোত।
অ, পুৰা গলি যায় মাংসটো
তোমাৰ মানে আমাৰ এজনী আন মানে ঘৰৰ ওচৰতে এজনী আন্টি আছে! তেওঁৱে কৈছিলে যে মানে, এজন মানে তেতিয়া মানে সুধিছিলে দোকানত ৰাইট কিনা এবাৰ ম'ম' লৈ আনিছিলে, সুধিছিলে বুলি তেতিয়া ক'লে যে দোকানী মানে তোমাৰ হে, ম'মত বোলে কিবা এটা দিয়ে এটা থাকে বোলে এটা সেইটো হাড়দি টো গলাবৰ কাৰণে।
আজিনা মত টৰ দিয়ে চাগে, তোমাৰ আজিনা মতৰ দি মানে সোৱাদো বাঢ়াই, আৰু চব্জিও গলাই দিয়ে। অ, অ, অ কিন্তু, সেইটোতো সেইটো পেটৰ কাৰণে বেয়াও হয় কিন্তু
অ, অ পেটৰ কাৰণে বেয়া হয় আৰু এনেও তোমাৰ চৌদা বস্তু খাব নোৱাৰি নালাগে আৰু পেটৰ কাৰণে ভা বেয়া হয়।
উম, সেইটোতো হয় বাৰু। অ, অ আজিনা ম আজিনা মতৰ দিয়ে এইটোত। মানে তোমাৰ সোৱাদো বাঢ়াই আৰু মানে বস্তু টো গলাই দিয়ে তাৰ কাৰণে ভাল লাগে।
হয়। সেইকাৰণে ভাল লাগে চাগে আৰু কিন্তু পেটৰ কাৰণে বেয়া হয়, আৰু পেটো বিষাই ন? আৰু বেছি খাব ন নালাগে সেইটো, সেইকাৰণেটো ম'মো বেছি পে খালে তোমাৰ এইটো হৈ যায় কিবা-কিবি পেটৰ অসুখ হয়।
হয়, হয়। পেটৰ অসুখ হয়, আৰু তোমাৰ বেছি খালে পেটো বিষায়।
উম, হয়। সেইকাৰণে, হ'লেও মানে ভাল লাগে কিন্তু ন? এই ঘৰত যে আমি বনাওঁ চুপ সেনেকুৱা নহয় কিন্তু
উম, উম ঘৰত বনোৱা নিচিনা নহয়। কিয় বা?
অ, ঘৰতো হাড়দি নগলেই তোমাৰ সেয়াই।
অ, সেইটোতো তোমাক ক'লো নহয়। তোমাক ক'লো নহয় আমি ঘৰত বনালে, যিমান বনালেও মাংস পুৰা তোমাৰ গলি যাব। হাৰ্দিটো নগ'লে কিন্তু, সিহঁতৰ চুপৰ হাৰ্দিটো তুমি কামৰিতে কামৰি খাব পাৰি।
অ, আৰু মাংসটো তোমাৰ নগলে মাং খটো অলপ টাইট টাইত থাকে খাই এনেকুৱা খাইছানে তুমি?
উম, উম, উম, উম মই খাইছো মই এ তোমাৰ এযা এ এটা জাগা আছে গুৱাহাটীৰ মা দিছপুৰ দিছপুৰ হোটেলৰ, দিছপুৰ, দিছপুৰ হোটেল বুলি আছে। তাতে মানে ম'ম' বনাই ইমান মানে ম'মটো ডাঙৰ ডাঙৰ এই টি ৰুপিছ প্লেট লয় তোমাৰ চো উম উম ম'ম'ত তোমাৰ ডাঙৰ ডাঙৰ পিচ দিয়ে মাংসই
হয় নেকি অ মই এটা জেগাত খাইছিলো তোমাৰ সেই মমত টো মানে তোমাৰ এ পৰ্ক ম'ম' খাইছিলো বহুত ভাল লাগে পৰ্ক ম'ম' আৰু তোমাৰ পৰ্ক মম' খালেও তোমাৰ সেইটো মুৰ্গীৰে জুল থাকে তোমাৰ চুপতটো মুৰ্গীৰ হাৰ্ডিহে থাকে হেন মানে ভাল লাগে সেইটো হোৱাতটো আৰু তোমাৰ সেইটো মানে মই বৰবাৰীত খাইছিলো
বৰবাৰীত খাইছিলা অ ময়ো খাইছিলো বাৰু বিৰাট ভাল লাগে পৰ্ক পৰ্ক ম উম পৰ্ক মম' খাই খোৱা যায় আৰু
অ আৰু মই এবাৰ মানে তোমাৰ এনে ফুৰিব গৈছিলো লগহতৰ লগত দাৰ্জিলিং গৈছিলো তাতে মানে এটা কিবা আছিল অ তোমাৰ ম'মৰ আ কিবা আছিল অ সেই ট মানে ম'ম' থুপ পা বুলি কিবা আছিল হা সেইটো খাইছিলো এটা ডাঙৰ ডাঙৰকে ম'ম' থাকে তোমাৰ
উম উম অলপ জুল টাইপ দিয়ে নেকি
নহয় নহয় জুল নিদিয়ে তোমাৰ ডাঙৰকে মম' থাকে ফ্ৰাই কৰা থাকে আৰে সেইটোৰ ভিতৰত পুৰা চবজি বিলাক থাকে মাংস থাকে বোৰাট টেষ্টি লাগে সেইটো মই ফাৰ্ষ্ট টাইম খাইছিলোঁ দাৰ্জিলিঙত সেই এনেকুৱা
এটা থোপ্পাও পায় তোমাৰ এই তোমাৰ মেগীৰ বনাই চিকেন চিকেন দি কে মানে মেগীৰ অলপ জোল টাইপ বনাইকে তাতে পুৰা আহ
হয় মই এই তোমাক এই মানে ভুলতে কৈ দিও এই থুপকোৱা নহয় তোমাৰ এই মম' টো ফালে বুলি কৈছ চিলে মানে সিহতৰ মানে ভাষাত কয় অ নেপালী
ফালে অ অ ফালে অ অ থূপ পাতো তোমাৰ এইটো মেগি মেগী দিকে বনাই তোমাৰ চিকেন দিয়ে মেগী দিয়ে তোমাৰ এক বাতি বনাই জুল
পাৰি আৰু তোমাৰ এই টো দিব পাৰি নুডেলচ
নুডলছে দিয়ে হয় তুমি থিকে কলা দুটা ধৰণৰ বনাব পাৰি তাৰপিছত তোমাৰ সেইটো কৰিকে উম মিক্স কৰিকে তাৰপিছত তোমাক দিয়ে ভাল লাগে খোৱাতটো ভাল হ খোৱাতটো ভাল লাগে তোমাৰ তেনেকুৱা খোৱা খাই তুমি খাইছা নে তেনেকুৱা
অ অ খাইছো মই সেই থোপাটো মানে তোমাৰ এনে ঘৰত এবাৰ বনাইছিলো চব্জি চব্জি দি কিনে তোমাৰ চিকেন টো বইল কৰি কিনে তোমাৰ চিকেনৰ চুপ বনাইছিলো সেইটোতে মানে তোমাৰ এই যে কি কয় নুডলছ দি কিনে বনাইছিলো নো নুডলচ ত অলপ বইল কৰিলো,
হয় হয়।
তাৰ পিছত নুডলছ টো সেইটোত দি কিনে জোলক তেতিয়া খাইছিলো বহুত ভাল লাগে এনেকুৱা।
অ অ সেনেকুৱা ভাল লাগে তুমি ঠিকে কলা। এ
চচো দিব লাগে অলপ।
হয় হয় হয়। তুমি চিল্লি চিকেন চিকেন বুলি কয়, তুমি সেইটো নাম এতিয়াই মনত পৰিল। চিল্লি চিকেন, এইটো এইটো আমি চিকেন যে খাওঁ, তুমি ক'লা যে, চোচস্তি যে, চিললি চিকেন বুলি কয়। অ, হয় হয়। দিয়া ঠিক আছে দিয়া। হয় হয় দিয়া, দিয়া তোমাৰ লগতো পাতিম। ধন্যবাদ।